ভালকে শুনিছা
কি অ', ভালকে শুনিছো এইবাৰ ভালকে শুনিছো।
অ'।
কিবা এটা শব্দ হৈ আছে।
এই ওচৰত মেচিনৰ কাম কৰিছে যে, মই আঁতৰি গৈছোঁ ৰ'বা অকণ।
অ', অ'।
কিবা মিস্ত্ৰীয়ে কাম কৰি আছে। চাওন আহিছে।
চাহ তাহ খালা।
চাহ খোৱা নাই, অলপ দেৰিকে খাম।
অ', হেৰি আহিল।
টিউচন, অ', এই মাত্ৰ আহিছে- এই মাত্ৰ আহিছে।
অ'। এই কে স্কুলখনত এই গছসোপা, কলেজখনত। কিমান কেৰ্কেটুৱা। এ হেৰি গছ দেখিছানে, বোৱাল গছ। যে বোৱাল গছ আঠা লগাই আগতে আমি হেৰিত যে কিতাপৰ কভাৰ চভাৰ লগ গাই লৈ আঠা লগাওঁ গছডাল।
পাতটো কেনেকুৱা।
পাতটো গোল- গোল, মদাৰৰ পাত দেখিছা।
অ'।
মদাৰৰ পাতৰ নিচিনাই, এতিয়াহে আঠা বিচাৰি ফুৰো। কেনে লগাবলৈ, আগতে আমি সেইয়া হেৰি লগাওঁ যে। এই যে বেলৰ আঠা।
অ'।
আজিকালি ল'ৰা ছোৱালী লগাব, এই ইয়াত আহিহে মনত পৰিছে মানে। এই ডাল দেখিবলে এতিয়া এইফালে আহোঁতে, ভাতৰ আঠা লগাওঁ আও হেৰি। আটা ময়দা গুলি পেলাই। আকৌ আমি আগতে কভাৰ লগাওঁ কি, দোকানৰ পৰা যে পেঁপাৰ। পেপাৰ হে কিনি আনো, হয়নে।
অ'।
পেঁপাৰ কিনি আনো, পেঁপাৰ লগাওঁ, এতিয়া অ', এই ল'ৰাটোক কৈ থাকিলে সি হাঁহে, ই তুমি বোলে হেয়া লগোৱা, মই বোলো অ', এয়া গছ দেখিছা বোলো। সেইদিনাখন আহি ৰৈ থাকোতে দেখুৱাই দিছো তাক। এয়া গছ দেখিছা, এয়া গছৰ আঠ আঠা, এথুপানী পলিথিনত ভৰাই লৈ আনোঁ, প্ৰতিটো হেৰিতে এ আটা গুটি ফুলো হেৰি ফুটাই দিওঁ আৰু আঠাই এশোপামান ওলায়। সেয়া লেবেল লগাওঁ, কিতাপত আঠা লগাওঁ। সেয়াই আমাৰ সেইদিনাখনে, আকৌ কপাহটো ছিঙিলে আৰু চেচ আৰু।
আকৌ এখন হেৰি পেপাৰ কিনি আনো।
অ', এই গুটি ন সেইটো।
অ', গুটি। আকৌ এতিয়া ল'ৰা ছোৱালীয়ে বেল হেৰি নকয়, গুটি লাগে নহয় ইয়াত থোপাথোপি গুটি লাগে।
অ'।
গোটেইখিনি হেৰি কৰি লৈ পেলাই আগতে এই স্কুল বহিব আগতে কি হেৰিতহে বহে আও, ডিচেম্বৰ। জানুৱাৰীত হয়নে নহয়, নতুন বছৰ আৰম্ভ হয়, অ', সেই তে তেতিয়া গৈ আও ল'ৰা ছোৱালীখনে এই ব'ল আজি আমুকত এই বৰালৰ গুটি আছে যে, গছডাল। অ', আমাৰ সিফালে তেতিয়া সৰু- সৰু নহয়। গছনি গছ-গছনি মানে ঢ়েৰ আছিলে, সেইখন এৰাবাৰী টাইপৰ। আমি গছনি বাৰী বুলি কওঁ, মানে গছ- গছনি ধেৰ ভৰি থকাৰ কাৰণে। ব'ল বোলে গছনি বাৰীত যাওঁ।
অ'।
সেই ব'ল তাৰ পৰা ভেদাইলতা পুলি আনিম। আকৌ এই কভাৰ লগাব লাগিব নহয়, বৰালৰ আঠাখিনি আনি। লৈ আনিম তাৰপৰা ছিঙি, তাৰ আমিতো গছত উঠিবগৈ নোৱাৰোঁ, হয় নে নহয়। আমাৰ লগতে দুজনীমান আছিলে কে পোৰা গছত উঠে। এই ল'ৰা দুটামানকো লৈ যাওঁ ৰ, সিহঁতক আমি হেৰি লগাই দিম দে। সেই ল'ৰাখিনিয়ে এনেও এলাহ কৰে নহয়, আঠা লগাবলৈ কভাৰ লগাবলে। আমি সিহঁতক আঠা লগাই দিম, অ', লৈ যাওঁ ব'ল সিহঁতে পাৰি দিব। সিহঁতেও চুক্তি কৰিব আও তহঁতে ক। লগাই দিম বুলি ক যদি, তেতিয়াহে পাৰি দিম।
তাৰপিছত।
অ', লৈ যাওঁ পাই, সিহঁতে দুই ভগাই লওঁ। সেই তাইৰ মোৰ লগ লগৰজনীয়ে যদি দুখন লগাই দিয়ে, বহীত, তিনিজনী চাৰিজনী যাওঁ আৰু সিহঁতে আৰামত পাৰি দি বহি থাকিব, আকৌ চুক্তি কিবা খুৱাব লাগিব।
অ'।
আমি লগায়ো দিম, সিহঁতে পাৰিহে দিব।
অ'।
লগাইও দিম যদি আমাক কিবা খোৱাবও লাগিব ন। এই বগৰী হয় যে। বগৰী লৈ আহিব, বগৰী ঢেঁকীত খুন্দি আনিব সিহঁতে, আমি লগাই-লগাই খাই ধৰি ঘৰত কিমান গালি খাওঁ। ক'ত গ'লগৈ? বগৰী কিমান এতিয়া সেইবিলাক হেৰিয়ে নাই হয়নে ল'ৰা-ছোৱালীবিলাকৰ?
নাই, নাই অ। কি দিন কি হ'ল, হয়নে?
ক'ত কি খাব লাগে, কি কৰিব লাগে এইবিলাক একো ধান্দা নাই এতিয়া।
তাকে কৈছো সেইদিনাখন যে আমি জেঠাই ঘৰলে গৈছো সেই চৰাই বাহী হৈ গৈছো, তোমাৰ একে গাঁও বিলাকৰ মাজে মাজে গৈছো। ঘৰে প্ৰতি মধুৰিআমৰ গছ, মধুৰিআমবিলাক পকি পকি তল সৰি আছে। ভণ্টিজনীও গৈছিলে যে, তাইক কৈছো বোলো আমি বোলো মাইক কৈছো। আমি বোলো আগতে স্কুলৰ পৰা আহি ঘৰত নাথাকোৱে দুপৰীয়া। শুব লাগে নে কি, কা ঘৰত মধুআম আছে
বগৰী, অ। স্কুলৰ পৰা আহি ৰ হেৰি নহয় আকৌ আগতে সেই দৰা কইনা খেলো যে। মআ ঠাই দি বনাই একেবাৰে কাপোৰ মাহঁতে কাপোৰ কাটিলেই হ'ল আ কাপোৰ শালৰ পা। সেয়া সূতাখিনি কোনে কিমান ল'ব চুলি বনাবলৈ। চুলি বনাই একেবাৰে এই চকলেট মৰ্টন আগতে মৰ্টনহে খাওঁ আ। এতিয়া চকলেট-টকলেট ওলালে। জিলিক-মিলিক কাগজ, এই তেতেলী আচাৰ এটা যে পায় চামুচ এখনত। সে কাপোৰখনেদি কাপোৰ চাদৰ-মেখলা পিন্ধাই দিওঁ। ভাল লাগিছিলে তেতিয়া। হেই হ'ল পিয়া খন পালেই হ'ল আ, কোনে একে পিয়া লাইন লাইন কৰি কৰি চবেই খেলা। এতিয়াহে একে ল'ৰা লৰা-ছোৱালীবিলাক মোবাইল চোৱা ধাণ্ডা, হয়নে?
অ আকৌ যে চুলি দীঘল হ'বলে আকাশীলতাত চুলিত মূৰত যে ওলমাই ওলমাই থওঁ
বান্ধি বান্ধি লওঁ যে। দীঘল হ'ব বুলি, অ। দৰা-কইনা খেলো একেবাৰে। অ ঘূৰি-ফুৰা ধাণ্ডা নাই আও বেছি স্কুলৰ পৰা আহি তিয়া গৰম বন্ধ চ আগতীয়াকে দুজনী তিনজনী লগ লাগি অ আবেলি অকণ হেই খেলিম দেই, আমুকৰ ঘৰত খেলিম আজি।
অ। তেতিয়া ভাগৰ চাগৰ নাই আও তেতিয়া।
উম, ভাগৰ নালাগেও। এতিয়া আগতে আমি একে ৰ'দ, বতাহ চিন নোহোৱাকে ঘূৰিয়ে ফুউ।
ঘূৰিয়ে ফুউ অ, আকৌ ভেটৰ দিনত যে পানী ফালি ফালি ভেঁট বিচাই ফুউ।
অ।
তোমালোকে বিচৰা নে?
অ আমিও যাওঁ আক'। এ হেৰি পানী বেছি দ যদি হয়, তেতিয়া মআ ঠাই বা হেৰি বাঁহৰ যে সৰু সৰু লেকেচি দা বাৰী বনোৱা নিচিনাকে বনাই লয়, অ।
অ, জোখটো চাওঁ কিমান সোমাব, অ।
মান সোমাব নামিব পৰা খিনিলৈকে যাওঁ। নোৱাৰাখিনিত সেইডালেদি টানি লৈ আহো, আনি মালা বনাও যে।
অ, ইমান ধুনীয়া লাগে ন? এই ৰ'বাচোন আকৌ যে সেই যে বিল বিল অঞ্চলৰ সেই পানীবিলাকত যে বাও ধান পেলাই। তাত যে তোমাৰ এডাল যে এই মৰা খই নিচিনা যে এডাল বন হয়। সেই বনডাল যে টুকুৱা টুকুই কাটি পেলাই যে ভিতৰ দি সোমোৱাই দিলে যে পখিলা নিচিনা দীঘলকে ওলায়। মনত আছেনে? অ সেয়া দি পেলাই ফুল বনাও যে।
অ।
ঘিলা নিচিনা হয় ইমান ধুনীয়া লাগে, অ।
ই আগতে আমাৰ দিনতে ভাল আছিলে ঔ। এতিয়া সেইদিনাখন মই ল'ৰাটোক এই চেম গুটি খেলোঁ যে।
অ।
চেন গুটি ল'ৰাটোক কৈছো এ যাচোন হেইয়া শিলগুটি কেইটামান লৈ আ। তোক খেল এটা খেলাই দিম, দেখাই দিম। সি কৈছে অ মাই তুমি এইয়া জানা? মই বোলো অ জানো, আগতে কিমান খেলিলোঁ হা। তাৰপিছতে এ হেৰি খোৱাকৰ অ খোৱাকৰ ছোৱালীজনীক জোৰ পাতি লওঁ যে দুজনীয়ে এটা যোৱা আৰু সেই যোন দুজনী এটা যোৱা। সি একে প্ৰথমতে খেলিব লৈ নোৱাৰে। হাতত ফালাংকৈ ওলাই যায়গৈ। অ' মা তুমি কেনেকে জানা? বোলো চব জানো। চোৱা খেলি দেখা দিম কেনেকে খেলোঁ। তাপিছত নাই। তাই ক'লে বোলে বৰমা ইমান ভালকে ধুনীয়াকে জানা। মই বোলো অ আগতে আমি এসোপাকে খেলি থাকোঁ। অ অ তা পাঁচকটীয়া পাঁচবাৰ ধুনীয়াকে হেৰি কৰি কৰি যে খেলে। এই সি কৈছে মা ইমান ধুনীয়াকে জানা মোক শিকাই দিয়াচোন, শিকাই দিয়া। সেই দুদিনমান তাৰ মোবাইল চোৱা ধান্ডা গ'ল। সেই খেলটোতে ব্যস্ত হৈ থাকে সি।
অ আকৌ যে কাঁচি খেলো, যোৰা কৰি কৰি যে কাঁচি
কাচি দুকাচি
অ এহ
আকৌ হেই খলিগুটি খেলোঁ যে তামোলৰ।
অ এই খলি বনাই বনাই যে খেলো। ই বৰ মজা লাগে সেইটো খেলি।
অ। সেই খলি, অ দুটা হৈ লওঁ। হৈ পেলাই খলিত পাঁচটা, ছটাকে বনাওঁ। এতিয়া তামোলৰ গুটি ওলাব নহয়। অ গৰম দিনত অ আকৌ হেই কোনে কিমানটা হেই দিব গেম দিব যা যোনেকেই কেতিয়াবা একেবাৰে এটা পাওঁ। খলি গুটিটো, তথাপিও জিকিছোঁ। হয় নে নহয়? তাৰপিছত আ অ হেই কও
বিংগুটি খেলা?
অ বিনগুটি দছ, বিছ
টিকিবলে যে ভাল লাগে একদম কিটিককে উঠে বিনটো।
অ, তাৰপাছত আকৌ সেইটো বলে নোৱাৰে নহয়। আকৌ কাৰা কাৰি খেলোঁ।
অ।
মায়ে যি গালি দিয়ে মতা তহঁতে মতা।
আকৌ যে এই মৰাপাটৰ দিনত যে মৰা খই বিলাক যে মৰাপাট গুচাই যে মৰাখৰিবিলাক মেলি দিয়ে তাৰপৰা দীঘল দীঘল মৰা ঠাই উলিয়াই আনি আগতে গুৰিতে বান্ধি মাজত যে এডাল দি পেলাই যে গাড়ী চলাই ফুও।
অ, আমি এতিয়া মই ল'ৰাটোক শিক সেয়া দিওঁ নহয় তেনেকে এয়া কৰাচোন আৰু তাত হেই কঁঠালৰ পাতেদি আকৌ বতাহ মাৰা সময়ত কঁঠাল পাতেদি চকৰি বনাই যে। সে চকৰিটো বনাই পেলাই দ লৈ ফু আ দৌৰি যাবলৈ দিওঁ আ যোৱাচোন বোলো এইটো চকই এতিয়াহে কিনা চকৰি পায়। তেতিয়া বোলো কিনা চকৰি নহ'লেও হয়।
অ আমি সেইবিলাকে চকৰি চলাওঁ। তাৰ পিছত আক' যে এই ঢকুনা এটা, তামোলৰ ঢকুনা পৰিলেই হ'ল আও।
কোনে উঠাই ল'ব? ই আমাৰ ভাইটিহঁতক কিমান টানি টানি লৈ ফুইলো। চবেই নিজৰ ভায়েকহতঁক
আমা অ আমা পাঁচজনী ছোৱালী নহয় বাই, ভনী। এই গোট গোটেকেইজনী লগ খাও। ইজনী সিজনীয়ে টানো, সিজনী সৰু সৰুকেইজনী দুজনীকে বহাই লওঁ। বোলো অই ভালকে ধৰ। ধৰি লৈ পেলাই তামোলত ধ অ তামোলৰ ঢকুৱাটো যেতিয়া গপচ বহল হ'লে দুজনী বহিব পাৰি নহয়। লৈ একেবাৰে গোটেইখন চোতালখনো ডাঙৰ আমাৰ। ই একে চো চোচৰাই লৈ হেই কৰি ফুৰোঁ বিৰাট ফূৰ্তি।
আকৌ হেই ৰাতি হ'লে চোতালত বহি পা পাতি পাৰি পাতি নাছিলে নহয় আগতে, ঢাৰিহে। হেৰিয়ৰ ঢাৰি যে এইয়া নাৰিকলৰ পাতেদি যে ঢাৰি বনায়। অ নাৰিকলৰ পাতেদি ঢাৰি বনায় বাঁহৰ ঢাৰি বনায় সেয়া ঢাৰি পাৰি লৈ দেউতা বহি থাকিব। আইতা আছিলে, আইতা বহি থাকে। জোনাকী পউৱা হৈ থাকে, জোনাকী পউৱা ওলাই থাকে। অ জোনাকী পউৱা পোহৰ দি আছে দেই। লাইট তেতিয়াতো লাইটৰ ব্যৱস্থা নাই হয় নে নহয়, চাকি লেম্প সেয়াহে। আজি-কালি ল'-ছালীয়ে চাকি ক'ত দেখিবগৈ? লেম্পটো এদিন দেখুৱাই দিছোঁ ল'ৰাটোক। এইটো লেম্প দেখিছা? তাৰপিছত সি কৈছে কি অ' মাই এইটো কেনেকে জ্বলিব? মই বোলো এইটো মই লগত অনা আছিলে চা। একে বহাই দিলে জ্বলিব। এতিয়া লেমৰ কাম নাই। অ। দেখুৱাবৰ কাৰণেই থৈ দিছোঁ তাক সামৰি সুতৰি। এইটো বোলো চোৱা। তাৰপিছত সি দেখিলে এতিয়া বুজি পালে আ সেইটো।
অ।
পোৱা পিছত এতিয়া সা আকৌ সামই সুতই থৈ দিছোঁ। তাৰ ফু ফুটি গ'লগৈ তলখন। কেয়াচিন তেল ভৰালেহে। যে আগতে বোলো আমি ইয়াতে পঢ়ো। আকৌ পঢ়ি থাকিলে চুলি পোৱা যায় আক'। হনে? চাকিৰ পোহৰত বস্তাতহে পঢ়ো আ বস্তা পাৰি লৈ মৰাপাটৰ বস্তা। এতিয়া লছালী পঢ়িব মৰাপাটৰ বস্তা পাই?
এতিয়া কিমান সুবিধা লাগে সিহঁতক। আমাৰ দিনবিলাকে ভাল আছিলে। উম।
হ'ব দিয়া ন?
অ হ'ব দিয়া ৰাখা।